বন্ধু আহ
কি খবৰ আজিকালি খবৰ খাতিয়ে নাই আৰু তোমাৰ ইমান ব্যস্ত নে
এ ব্যস্ত মানে নতুন এটা বিজনেচ আৰম্ভ কৰিম বুলি ভাবিছো।
অ আচ্ছা
মানে টম টম তিনি চাৰিটা মান কিনি পেলাই ভাড়াত দিম বুলি ভাবিছো।
টম টম এইটো বেটাৰী ৰিকছা।
উম ই ই ৰিক্সা অ
আচ্ছা আহ ঠিকে আছে তেতিয়াহ'লে দেই
অ সেইটোয়ে আৰু বিচাৰি আছো কেনেকুৱা কোনটো কোম্পানীৰ ভাল হ'ব কি হব কেনেকুৱা কিনিম উম সেইকেইটাই বিচাৰি আছো
তাকে ভাড়া দিয়া মানুহ।
উম আছে বহুত নিব নিব। নিবনুৱা বহুত আছে ন হৈ যাব কোনোবা এজন কোনোবা এজন পামেই।
চানাই গম পোৱা নাই নেকি এইটো কিবা। আজিকালি মোবাইলৰ পৰা টমটমৰ গৈ থকা টমটম ৰখাই দিছে এইটো এপ চাইনিজ এপেএটা আছে তেনেকে বহুত কেইটাই ওলালে বাৰু বৰ্তমান কিবা বেট বি এম এছ বুলি এপ এটা আছিলে হেটো পা গলে তাত মানে তোমাৰ যোনটো টমটমত মানে যোনটো বেটাৰী কানেকচন থাকে ন। ই ৰিক্সাত তাত কিবা এনেকে যোনটো বেটেৰী গোটেই ফাংচন তাত এটা চিপ লগাই থোৱা থাকে ন বি এম এছ বুলি কয় বেটাৰী কিবা ম চিষ্টেম তাট মানে গোটেইখিনি চাব। ন বুলোটুথত কানেক কৰি এপটোৰ পৰা মানে তাত কিমান হেলথ আছে বেটেৰী বেটেৰীৰ পৰা ধৰি ল তাত চাৰ্জ কিমান আছে তেনেকে চব মানে বেটৰী নোখোলাকে তাৰ মনিটৰ কৰিব পাৰি
আচ্ছা মানে কি হৈছেনো কি এনেই মেইন
তাত মানে এইটো এপটো মানে চবেই ডাউনলোড কৰি পেলাই তোমাৰ ব্লুটুথ অন কৰি ওচৰত থকা টমটমৰ মানে হেৰিটো কানেক্ট কৰি ল'ব পাৰে মান তোমাৰ বি এম এছ টো তাৰ পৰা তুমি তাত অপচন আছে অ কৰিব পৰা অপচন আছে মানে বেটাৰিতো তেতিয়া অফ হৈ গুচি যাব টমটমো ৰখি যাব এনেকুৱা অপচন আছে। কিবা ডিচচাৰ্জ আৰু চাৰ্জ অপচন অফ কৰি দিলে তোমাৰ টমটমখন ৰখি যাব।
হা
অঁ এনেকুৱা বহুত পুৰা ছ'চিয়েল মিডিয়াততো এতিয়া ভাইৰেল হৈ আছে তুমি পোৱা নাই নেকি? এনে চ'চিয়েল মিডিয়া তুমি ইউজ কৰা নাই?
নাই মই ইমান ইউজ কৰা নাই নহয়।
উম খবৰটো তুমি এবাৰ ভালদৰে চাবা মানে তাত কিবা মানে এইটো ভুলটো সাধাৰণতে জনসাধাৰণৰ বহুত আছে ন কিমান কষ্টৰে মানুহ বিলাকে নিজৰ কাম কৰে এই পটককে টমটমৰ নিজৰ আনন্দত ফূৰ্তিৰ কাৰণে টমবোৰ ৰখায় ৰাস্তটো বাত যাব লগা থাকে ন তাৰবাবে কিমান অশান্তিৰ সৃষ্টি হৈছে তেওঁলোকৰ চালকসকলৰ কিছুমানেতো কনা কটা হৈ গৈছে।
এনেকুৱা হৈছে।
হয় হয়। এইটো এটা মানে উ দুখটো সম্পূৰ্ণ জনসাধাৰণো নহয় এপটোতো এপটো যোনটো ডেভেলপাৰ তাতো এটা দুখ আছে। ইমান লেবেল সকলোৱে
নিশ্চয়
চিকৰিটিয়ে নাই দেখোন এপটো।
সেইটোৱেই চিকিউৰিটি নাই দেখোন এতি আমি মই টমটম যেনিবাই কিনিলো হা কিনি পেলাই তোমাৰ আহ সেইটোত টমটমতটো কোনোবাইটো লক কৰি দিব এতিয়া মোৰ পইচাটো লচ হ'ল ন।
হয় হয়।
মোৰ পইচাই খৰচ।
শুনা মতে এপটো নহলে কিবা পাছৱৰ্ডৰ সৃষ্টি কৰিছে ন তাত তোমাৰ লক কৰিব পাৰি ব্লুটুথ কিন্তু এনেকুৱাই বহুত কেইটাই ওলাল এতিয়া দেখিছো কিবা এল জি এছ নে কিবা এটা ওলাইছে আৰু তেনেকে বহুত কেইটাই বুলিইছিল লগত
হা কেনেকে পাৰিছে সেইটো মানে মই মোৰ পইচা দি টমটম কিনছো মোৰ টমটম লোকে এইটো কৰিব পাৰে।
আজিকালি আজিকালি দেখিছা নাই কিমান উন্নত হৈ গ'ল ডেভেলপ হৈ গ'ল তোমাৰ ইণ্টাৰনেটৰ যুগত এটা সাধাৰণ এপৰ মোবাইলৰ এপ ৰ দ্বাৰা তোমাৰ গৈ থকা এখন বাঁহৰ ৰখাই দিব পৰা অৱস্থা হৈ গৈছে।
আত্ছা
অকল টমটমেই নহয় ইলেক্ট্ৰিক যোনবোৰ স্কুটি আছে সেইবিলাকো ৰ হয় মই ভিডিঅ' দেখা পাইছো।
এইটো বন্ধ কৰা একো ব্যৱস্থা নাই নে?
এইটো এতিয়া এপ কেইটা বেন কৰাৰ ওপৰতহে ডাঙৰ কথা চৰকাৰে কি ব্যৱস্থা ৰাস্ত হাতত লয়।
ন চৰকাৰতটো আজিকালি দেখি যায়। ফতুৱা চৰকাৰ একো কামেই নাই। মানে মানে মধ্যবিত্তৰ মানুহৰ ওপৰত একো। এইটোৱেই নকৰে।
উ তেওঁলোকৰ পৰা পইচা কৰ সিহঁতক কৰ দিব লাগে ধেৰ। টেক্সিতে প্ৰতিটো কামতে টেক্ছ আৰু বস্তু দেখিছে নে কিমান বহি বাঢ়িছে ৰাচনৰ পৰা ধৰি দাম কিমান দাম তেলৰ দাম বাঢ়িছেহে এইবোৰ কিবা কিবি ঢেৰ আছে।
উম উম উম
গেছৰ দাম বাঢ়িছে।
সেইটোৱে কিমান বাঢ়িছে আকৌ। এফালে কিবা টমটম উম জনাশৰা পুৰা হাৰ কষ্টি পুৰা একদম ফটা ফাটি হাৰাশাস্তি কৰিছে
এতিয়াও তুমি ভালদৰে চাই চিতি লবা আৰু
এনে কোনটো ব্ৰেণ্ডৰ লয় মানে ইলেক্ট্ৰিক যোনটো থাকে নহয় দুই টাইপৰ থাকে এটা থাকে তোমাৰ এইটো যোনবিলাক্ চাৰ্চ কৰে আৰু এটা থাকে অলপ অ অটো নিচিনা সেইটো ভাল হ'ব নে সেইটোও ভাল হ'ব
অ এটা মানে গমতম যোনটো ই ৰিক্সা যোনটো এটা মানে চাৰ্জ দিয়ে অটো ৰিক্সা অটোখন নিচিনা যোনখন গাড়ীখন যে সেইটো সজায় মানে অলপ তাত পেচেণ্টটো বহুত কমকে ধৰে ন? তাত মানে তাত মানে যোনটো যাত্ৰী বহুত ইখনতকে যাত্ৰী দু এজন কম ধৰে, কিন্তু বহুত স্পীডত যায় মানে টমটমখনতকৈ।
আচ্ছা, বহুত স্পীডত যায়।
ইখন টম টম ইমান স্পীডত নাযায় কিন্তু তাত যাত্ৰী বেছি ধৰে।
মানে স্পীডত যোৱাটো বেছি ভাল হ'ব নে স্পীড কমটি যোৱাটো বেছি ভাল হ'ব।
এতিয়াতো ইমান তেনেকে নাই তুমি এটা কাম কৰিব পাৰা তুমি দুখন তিনিখন লম বুলি ভাবিছা ন।
অ
তুমি তাৰে এখন লৈ যোৱা স্পীডত যোৱাখন লোৱা তাতে এখন টমটম যোনটো বেট বেটাৰি ৰিক্সা তাত কেপাচিতি বেছি। যি ধৰে মানুহৰ তেনেকুৱা লোৱা তেনেকুৱা ট্ৰাই কৰি চোৱা। লাভটো দুইখনতে আছে না আজিকালি যা থাকেই তেনেকে টাউন এৰিয়াত টাউনতে আজিকালি বহুত টম টম ই ৰিক্সা
উম গাঁৱতে আজিকালি বহুত টম কিন্তু আজিকালি কমো হৈছে বুজিছা নাই মানে তোমাৰ আগত যিমান এইটো টমটম আছিলে ন
এতিয়া কম হ'বলৈ ধৰিছে মানে মানুহে বুজি পালে যে একেইটা চব চবে এইকেইটা বস্তু কিনিলে বেয়া হয় মানে মাৰ্কেটখন বেয়া হৈ যায়
মানে মানুহ নাপালেতো এনেই পইচা যাব ন
অ, এতিয়া তোমাৰ চৰকাৰেও এই নেচনেল হাইৱেত টম টম চলাব। অ, চ চ চলুৱা সকলক বেন কৰিছে, ফাইন লগাইছে।
এইটোতো হয় অ।
সেইটোৱে। আৰু টমটম বিলাকৰ মানে ৰেটটোও ভাল। নহয় কিছুমানে বিছ টকা কয়, কিছুমানে দহ টকা কয়। সেইকাৰণে এ মিনিমাম ৰেটত মানে বিজনেছটো আৰম্ভ কৰিব পাৰিলে বহুত ভাল হয়, লাভ হয়।
হয়, হয় টমটমো এটা মানে তোমাৰ টমটম খনো ইমান হেৰি হেভিও নহয় কিন্তু দেই। চাবা তুমি তাত ফিজিক্সটো ইমান ভাল লগা নাই বনাওঁতে যোনটো টম টম খনৰ
অ আ-আৰ-আৰ আৰু
পালটি যোৱা মানে পালতি সৰি পৰা চান্স বেছি থাকে। তোমাৰ বেছি
উম আৰু তোমাৰ চোৱা দেই। এতিয়া মই টম টম কিনিলো হা। টমটম কিনি পেলাই যেতিয়া মোৰ বেছি প্ৰফিট হ'ব, মই চাৰিটা টমটম কিনিম। তা আঠটা কিনিম।
অ তেনেকেতো ব্যৱসায়তটো বহুত ডাঙৰ কৰিব পাৰিবা তুমি।
উম ডাঙৰ কৰিব পাৰিম আৰু আৰু তোমাৰ তুমি চোৱা এতিয়া মই বহুত কথা ভাব ভাবি আছো এতিয়া। যেন যেনেকে ডাঙৰ-ডাঙৰ টাউনত এইটো উলা, উবেৰ, ৰেপিড', চেপিড' আছে ন। আমাৰ ইফালে গাঁৱলীয়া গাঁৱলীয়া এলেকাটো কি-কি কিবা এটা এপ ডেভলপ কৰিব পাৰিলে এনেকুৱা ভাল হ'ব। মানে টমটমৰ কাৰণে।
অ, এইটো কিন্তু বহুত ভাল কথা কৈছা দেই তুমি ভাইটি।
উ, মেইনলি আমি মানে অ তোমাৰ এনেকুৱা এটা এপ দে দেভলপ কৰিম। ডেভলপ কৰি পেলাই তোমাৰ গাঁৱলীয়া এলেকাবোৰত মানে তোমাৰ নন প্ৰফিট হ'ব মানে। মানে ফাইফ পাৰ্চেন্ত লম আৰু তোমাৰ ভিতৰ পৰা তুমি যেনিবা দিনত অ আৰ্ন কৰিলে তিনিশ টকা হা চাপোজ চাপোজ তুমি অ অ এহেজাৰ টকা আন কৰিলে এহেজাৰ টকাৰ ফাইভ পাৰ্চেণ্ট কিমান হ'ব এহেজাৰ টকাৰ তোমাৰ ফাইভ পাৰ্চে পাৰ্চেন্ট হব তোমাৰ
এহেজাৰ টকা ফাইভ পাৰ্চেণ্ট তোমাৰ
পঞ্চাছ, পঞ্চাছ টকা নহয়। পঞ্চাছ টকা হ'ব অ। পঞ্চাছ টকা হ'ব। আমি মিনিমাম পঞ্চাছ টকাহে ল'ম। মানে প্ৰত্যকটো চালকৰ পৰা দিনত, উম।
গম পাইছা নাই?
উম।
গাঁৱলীয়া মানুহবিলাকেটো ইমান তেনেকে মোবাইল ফোনৰ এপচ চেপচ ইউজ নকৰে যাত্ৰ হ কৰিবলে। তেওঁলোকৰ এইটো, এইটো সমস্যা এটা তোমাৰ চোৱা। তুমি এজনী গাঁৱৰ মানে বুঢ়া বৃদ্ধ মানে অলপ বয়সীয়া মানুহ তেনেকে ব বহুত অহা-যোৱা কৰে তেওঁলোকৰ কাৰণে টো এপ চেপ অকল মানে যোনটো নৱবজ প্ৰজন্ম যোনটো এইটো কি বুলি কয়। যেনযি তেওঁলোকেহে ইউজ কৰিব পাৰে সিহঁতক।
হুম, আমি মানে সেইটো বেলেগ-বেলেগ টাইপত কৰিম বুলি ভাবিছো তোমাৰ চোৱা। আমি এটা মানে প্ৰত্যেকটো মানে সৰু সুৰা টাউনত এটা অফিচ এটা খুলি দিম। অফিচ খুলি পেলাই আমি মানে
উম।
খুলিম যে এইটো টাউনত কিমান মা মানুহ আছে কিমানে টমটম ৱ্যৱহাৰ কৰে তাৰ হিচাত আমি জেগা জেগাত লঞ্চ কৰিম।
হয়, হয়। তুমি তুমি টাউন কমিটিকো কিবা প্ৰেমেন্ট দিব লাগিব চাগে?
অ এইটো চব লাগিব সেইটোৱে কৰি পেলাই মানে সেইটো ভাবিব পাৰি মানে এতিয়াই নকৰো ইনিচিয়েলত নকৰো তাত গৈ পেলাই যিমান ডাঙৰ হৈ থাকিব তেতিয়া ভাবিব পাৰিম সেইটো ভাবিছো
বহুত ধুনীয়া কাম তাতে বহুত কষ্ট কৰিব লাগিব কিন্তু এটা ডাঙৰ বিজনেছটা তাত তাত সৰুৰ পৰা ডাঙৰ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব তেতিয়াহে চাক্সেছ হ'ব পাৰিবা
অ মই তেতিয়াই চাক্সেছ হ'ব পাৰিম
এইবোৰ বিলিয়ানাৰ কুটিপতি এইবোৰ মানুহ বিলাকতো এনেকেইটো বনে ন এটা কিবা এটা চিন্তা ধাৰা ৰ পা সৰুৰ পৰা ডাইৰেক্ট কিছু এটা ডাঙৰ বস্তু আহৰণ কৰিব পৰা নাযায় ন সৰুৰ পৰা লাহে লাহে উন্নত কৰি কৰি এটা সময়ত ব্যৱসায় ডাঙৰ কৰিব লাগিব
উম সেইটোৱে
ঠিক আছে বন্ধু মইতো উঠিম তোমাৰ টম টমত এদিন দিয়া
অ হ'ব দিয়া অ
লবা নেকি আকৌ
এ নল‌ও
বাৰু তোমাৰ এপটো ইউজ কৰি তোমাৰ টমটমত উঠিব লাগিব দেই
উম
হব দিয়া